হেল্লো'।
হেল্লো'
হেল্লো'
অহ
কি খবৰ
হেল্লো'
হেল্লো'
উম সেই এক ছেকেণ্ড ৰ'বা হেল্ল' অ কোৱা
কি খবৰ
ভাল তোমাৰ
এ আছো আৰু কি কৰিছা
এই ভণ্টিক পঢ়াই আছি
অ মই আছো ৰ'বা এনে ভন্টিক পঢ়াই আছা কি পঢ়াই আছা অহ এই আই ওপৰত পঢ়োৱা অলপ
অ অ নাই আজিকালিটো বহুত দৰ কাৰণেই এইটো পঢ়োৱা
উম আজি সেইটোৰ ওপৰতে ডিচকাচ কৰাটো ভাল হ'ব নে কি আমাৰ এ আইৰ ওপৰত তুমি তুমি কি ভাবা এ আইটো কেনেকোৱা তুমি মানে কি ভাবা এ আইটো ভাল নে বেয়া
উম ভাল বেয়া দু টাই আছে কিন্তু আজিকালিতো বেছি ভালে দেখা পায় আছো তেনেকোৱা বিশেষ একো বেয়া নহয় হয়
হম
মানে আজিকালি টো বহুত ইম্পৰটেন্ট মানে এ আইটো
এইটোতো হয়ে নাই
নে তুমি কিবা চাই আহিছিলা নেকি এ আইৰ ওপৰত
মই মানে কি আৰু এ মানে এ আইটো আজিকালি ডেইলি লাইফত ইউজ হয়য়ে এতিয়া চোৱা এ আইৰোতো দুটা হেৰি থাকে এটা ভাল এটা বেয়া যদি আমি এ আই টো ভাল কে ইউজ কৰিব জানো তেতিয়াহ'লে ভাল যদি ইউজ কৰিব নাজানো বেয়া যদি আমি যদি এক দম ভাল কামতো খতাব পাৰো বেয়া কামতো খটাব পাৰো যদি আমি ভাল কামত খটাও আমাৰ মানে প্লাছ পইন্ট ভাল হয় কাৰণ ভাল কামত বহুত এ বহুত কাম আছে যিটো ভাল হয় বা আমাৰ কামত আহে আৰু সেনেকুৱা বেয়াও আছে যে যদি আমি ইউজ কৰিব নোৱাৰো ভালকে ইজ নকৰো কৰ মিচইউজ কৰোঁ সেইটো মিচ ইউজৰটো আজি আজিকালি বাচ্ছা বিলাক মানে কি আমাৰ এই আইৰ ওপৰত এটা হেৰি দিব লাগে মানে এটা কনচেপ্ট এটাত আমাৰ ভাল‌ হেৰি এটা দিব লাগে যে এই আই কি হয় এটা যেনেকৈ কৰ্চ থাকে ন এনেকুৱা আমাৰ বি এ তাৰপিছত এম এ বা এল এল বি বা তোমাৰ ইঞ্জিনিয়াৰিংৰ সেনে কোৱা তাহাঁতক ক'ৰ্চ থাকে ন' ত এইটো বি মানে এ আইৰ ওপৰতো এটা কৰ্চ দিব লাগে এইটো শিকাব লাগে যে এ আইটো কেনেকুৱা হয় এয়া এইটো আমাক ভাল কৰে নে বেয়া কৰে আমি বাচ্ছাক যেনেকে কওঁ য যে এইটো বস্তু বেয়া এইটো বস্তু নকৰিবা সেনেকে আমি এ আগৰ বিষয়েও কৈ দিব যে এইটো তুমি ভাল ইউজ সদায় ভাল কামত যেনেকে বাহিৰৰ দেশত যেনেকুৱা জাপান বা বেলেগ ইণ্ডাষ্ট্ৰী বিলাকত কেনেকুৱা হয় সিহঁতে বহুত হাই লেভেলত এ আই ইউজ কৰি আছে যিটো কাৰণত বহুত আগুৱাই গৈছে কিন্তু আমাৰটো তেনেকুৱা নহয় ন আমাৰ তেনেকুৱা ইমান হেৰি ইউজ নহয় এই নৰ্মেল কিছুমানে হে ৰি কৰে মানে অলপ চলপ ইউজ কৰে আৰু কৰে আমাৰ ইণ্ডিয়াটো হয় বাবে আমাৰ আমি যত থাকো সেইখিনি জেগাতো হয় তোমাৰ এই আইটো কি কৰে যে কিবা ক্ৰিমিনেল কেচত ইউজ কৰিব কোনোবাই কোনোবাই ক্ৰিমিনেল ইউজ কৰিব কোনোবা বাচ্ছাই ইউজ কৰিব কোনোবাই এনেই ইউজ কৰি কিনে ফেক ফটো বনাব কিবা বনাব সেইবোৰত হয় কিন্তু এইবোৰত আমি এইবোৰ নকৰি আমি সেইটো ভাল জেগাতো নিব পাৰো যে ভাল ইউজ কৰিব পাৰো তুমি কোৱাচোন যে এ আইটো কি হিচাপে কেনেকে ভাল ভাল ইউজ কৰিব পাৰো এ আই এ আইৰ ভাল ইউজেছ বিলাক
এ আইদি মানে পঢ়াৰ ক্ষেত্ৰতো ভাল
উম সেইটোতো হয়
ত তুমি কিবা বনাই আছা ধৰা কিবা লগ' বনাব লাগিব এ আইত ত তুমি এ আইদি বনালা ত বেলেগৰ মানে দৰকাৰ নপৰিল তুমি নিজেই ট্ৰাই কৰিব পাৰিলা নিজেই নিজেই বনাব পাৰিলা উম উম
চব দিলেতো চব হেৰি কৰি দিলোটো এনেকে মানে গোটেইখিনিই মানে ধৰি লোৱা ডিটেইলছ খিনি দিয়াৰ পিছত টো ঠিক হেৰি কৰিয়ে দিয়ে যে এটা নিজেই এ আই মানে বায়'ডাটা এখনেই বনাব লাগিল আৰ্জেন্ট সেইটো আমি এনেই বনাব গ'লে দোকানত বনাবলৈ টাইম যায় কিন্তু এ আইক আমি কি কৰিব আৰু নিজৰ ডিটেইলছ খিনি দিলে সিহঁতে এখন ভালকে বায়'ডাতা এখন বনাই দিয়ে সেনেকে ইউজ কৰিব পাৰোঁ কিন্তু এয়াও আজিকালি এইটো বেয়া ইউজো কৰে ন সেইটো কাৰণে অলপ টেনচন হৈ যায় সেইটো ভাল ইউজ টো থাকি এ বহুত আছে তাৰ মাজত বেয়া ইউজো আছে কৰে ন যে কোনোবা এটা ফটো এখন বেয়া ফটো এখন বনাই দিলে
সেইটোৱে ফটোবিলাকৰ কাৰণেতো আজিকালি বহুত টেনচনত পৰিব লগা হয়
কিছুমানে ভইচ হেৰি কৰে যে ভইচ দিয়ে বেলেগৰ ফেক ভয়েচ এ আইৰ জৰিয়তে সেইটোও এটা বেয়া হয় কাৰণ ফেক ভইচ দিয়াটো ত'তো বেয়া ন
হোম
টো মানে ভুলে হয় সেইটো এক প্ৰকাৰৰ ক্ৰিমিনেল কেছে হৈ যায় ন ধৰি লওক কোনোবাই এই আজিকালি যে ইমান ফ্ৰড বিলাক ওলাইছে কি ক'লে সিহঁতে যে বেলেগৰ ভইচ মোক ফোন কৰিলে মই হেল্ল' হেল্ল' কৈ থাকিলো সিহঁতে সেইটো ভইচটো লৈ পেলাই সেইটো এটা ফেক ভইচ মোৰ ভইচ লৈ পেলাই বেলেগক মোৰ কনটেকৰ পৰা বেলেগক ফোন কৰিলে
হোম
সেইবোৰো এটা মিছ ইউজে কৰিলে এই আইৰ সেইটো নকৰি আমি মানে মানুহ বিলাকে ভাল ইউজো কৰিব পাৰে হয় নাই স্কুল বিলাকত উম স্কুল বিলাকত এ আই এটা কৰ্চ ওলাব লাগে নহয় সেইটো কাৰণে আমাক যদি ধৰি লোৱা সেইটো শিকাই যে এ আই কেনেকুৱা হয় আমি কেনেকে ইউজ কৰোঁ সেইটো শিকালে হে মানে আমাৰ মানুহ খিনিয়ে বেছি ভালকে জানিব যে অ এইটো কাম এনেকে কৰিব পাৰি এইটো ভাল
মানে জাষ্ট বস্তুটো ওলাই দিছে এতিয়া তুমি যেনেকে যি ইউজ কৰা
সেইটোৱে যেনেকে যি ইউজ কৰা সেনেকে থৈ দিছে তুমি ইউজ কৰিলে কৰা মানে নকৰিলেও নাই তোমাৰ মৰজি আৰু তুমি যিটো হিচাপত ইউজ কিন্তু এইটোতো বেয়া হয় ন কাৰণ এইটোৰ যে আমাক যদি শিকাই যে এইটো এনেকে ইউজ কৰিবা সেইটো তোমালোকৰ কাৰণে ভাল হ'ব বা এইটো তোমালোকৰ কাৰণে বেয়া হ'ব ইয়াৰ এটা বেয়া চাইড আছে সেইটো তোমালোকে ইউজ নকৰিবা বেয়াৰ কাৰণক কৰা নাই ভালৰ কাৰণেহে এ আইটো ওলাইছে সেনেকে ভাল এটা কৰ্চ এটা ওলাই দিয়ে শিকাই দিয়ে ধৰা এতিয়া ডিগ্ৰী কমপ্লিট হোৱাৰ পিছত আমি কি কৰিম বা মাষ্টাৰ্চ কৰিব লাগিব কিন্তু এ আইৰ যদি এনেকুৱা এটা ক এটা ওলাই দিয়া যে এনেকুৱা এনেকুৱা এ আইৰ এইটো কোৰচ আছে তুমি এইটো শিকি কিনে তুমি ইণ্টাৰনেটত ধৰা এই ৱাটছাপৰ হেৰিত বা সেনেকুৱা কিবা হেৰিত যাব পাৰি সেনেকুৱা হয়তো ভাল হয় ন? যে হেৰি কৰিব পাৰি
সেইটোয়ে এতিয়ালৈকে মানে ওলোৱা নাই।
ক অ সেইটোয়ে মানে বেলেগ দেশত অলৰেডী হয়। হৈছে, আমাৰ আমাৰ দেশ খনে পিছ পৰি আছে। যে জাপান বা হেৰি কোৰিয়া এইবোৰত বহুত এডভান্স। বা আমেৰিকা এইবোৰত বহুত এডভান্স, অলৰেডি বহুতখিনি কাম হৈ গৈছে। চাইনাত সিহঁতে এতিয়াই মানে ইমান এ আই ৰ বহুত ভাল ইউজেছ বিলাক কৰিছে, যিবোৰ আমাৰ তাতে আহোতে আহোতে চাগে আৰু দছ, পোন্ধৰ বিশ বছৰ মান লাগি যাব। কিন্তু সেইবোৰ যদি এতিয়াৰ পৰা অলপ অলপ সেইবোৰৰপ কাম কৰা যায় তেতিয়াাহলে মানে, আৰু যিখিনি মানে আনএমপ্লয়ড মানুহখিনি আছে নিবনুৱাখিনি আছে সিহঁতৰো কাম ওলাই যায় তেতিয়া। যে এনেকুৱা এটা ধৰা এইয়া অনলাইন এ সেইবিলাক কৰিব লাগিল, যদি শিকাই দিয়ে যে এ আই জৰিয়তে কৰিব পাৰি, টাইম উ বাছি যাব। মানুহ উলাই যায়। দে মানে সেনেকে আৰু চাই মেলি এটা যদি চৰকাৰ খনৰ যেতিয়া কৰ্চ দি দিয়ে, যে এ আইৰ এটা কৰ্চ হলে ভাল হয় ল, য'ত মানে বাচ্ছা খিনিক শিকোৱা হয় যে, অ স তুমি এ আই টো ভাল ইউজ কৰিব পাৰা বা কি কি আমিও এনেকুৱা আছে বহুত কাম আছে, যোনো নাজানো এ আই আমি কি কামত ইউজ কৰিব আমি তো সেই অলপ চলপহে যানো ধৰক পঢ়াৰ কিবা চাৰ্চ কৰিলো বা এনে কিব কিছুমান কাম কিু তাৰ বাহিৰতো বহুত কাম হয় এয়াৰ এয়াৰ
এইখিনিতো আমি নিজাকে গম পাই আছো ন। তেনেকুৱাতো আমাক বিশেষকে পোৱা নাই। যে এইবোৰ কাম আছে বা নাই। আমি নিজাকে যিখিনি পাতি আছো আমাক যিখিনি লাগি আছে আমি সেইখিনি
উম কিন্তু ধৰি লও আমাক য ততে যদি কোনোবাই ভাল্ এক্সপাৰ্ট এজনক দি দিয়ে যে, এইটো এইজন শিকাব তোমালোকক এইটো কৰ্চৰ বিষয়ে এইটো কেনেকুৱা হয় কি নহয় তেতিয়াাহলে ভাল হয় ন? এটা ভাল সুবিধা এটা ওলাই যায়। অ আমিও জানিম তেতিয়া কেনেকে কি কৰাতটো ভাল হ'ব? এ আই ৰ আমি আৰু কি কি ইউজেজ কৰিবও পাৰো আমি? সেইটো শিকিব পাৰিম ন।
এনে এ আইত তুমি কিবা বনাই চাইছা নেকি সেনক? ফটো চটো মানে কেনেকুৱা টাইপ হয় ভাল হয় নে
এই মই এনেই বনাই চাইছো ধৰিলোৱা এতিয়া মোৰ দেউতা নাই ন ত দেউতাৰ লগত মানে আমাৰ মা মোৰ মই আৰু বাৰ ফটো সেনেকে বনাই চাইছিলো। ভাল হয় পৰা মানে দেউতাৰ পুৰণা ফটো মানে দেউতাৰ লগত আমাৰ একেলগে ফটো নাই। ত মই সেনেকে আগৰ ফ টোৰ পৰা সেনেকে জয়েন কৰি কিনে চাইছিলো ভাল ফটো এটা ওলাইছে মানে, সেইটো চাগে ৰিয়েলত সেইটো কেতিয়াও হোৱা নাই কিন্তু ফটো মানে এয়াইে বনাই দিছে আৰু সেইটো। সেনেকুৱা।
মই, মই মানে তেনেকুৱা ফটো একো চোৱা নাই। অকল মই মানে পঢ়া খিনিয়ে চাইছো।
উম, মই পঢ়া এনে চাইছো ধৰি লও কিবা এটা নাজানিলে এ আইত সুধি দিলো যে এইটো কি হয় কেনেকুৱা কি হয়। এইটো মই জানা নাপায় কেত কেতিয়াবা ৰেচিপি এটা ধৰি মোৰ লগত বস্তু কিছুমান আছে, সেইটোৰে মই কি বনাব পাৰো সেইটোক সুধি চাইছো। যে মোৰ লগত এইখিনি-খিনি বস্তু আছে। এনেকুৱা, এনেকুৱা বস্তু খিনি আছে, ত' এইটোৰে মই কি বনাব পাৰিম কি ৰেডি কৰিব পাৰিম। ত, এ আই এটা ভাল ৰেচ- পি এটা দি দিয়ে যে অ তুমি এইটো এইটো এনেকে ৰেডি কৰিব পাৰিবা সেইটোএটা ভাল হয় বনাবৰ কাৰনে এইবোৰো এটা প্লাচ পইণ্ট হয় কিন্তু বোৰ-মানুহবিলাকে বহুতেই ইউজ নকৰে ন এনেক কিছুমান আজিকালি বাচ্ছা আছে বেয়া বেয়া কামত ইউজ কৰে। ধৰি লও ফটো, ফটো এতিয়া চ ফ ফটো এখন ভাল ফটো এখনো বনাব পাৰিলোঁ যে মোৰ দেউতা নাই দেউতা নাই, কাৰণে মই দেউতাৰ ফটো এখন বনালো। কিন্তু তাৰ ঠাইত আৰু কিছুমান বা বাচ্ছা এনেকুৱা আছে নতুন, নতুন বাচ্ছা বুলি নক নিউ জেনেৰেশ্যন বুলি নক অল্ড জেনেৰেশ্যনৰো কিছুমান আছে যে সেই ফটো এখনক বেলেগৰ ফটো এখন বেয়া কৰি পেলাই সেইটো ব্লেকমেইল কৰে বা- কিবা সেইবোৰ যাতে কৰিব নোৱাৰে, উম, উম। সেইবোৰ যাতে বনাব নোৱাৰে হেন- কুৱা এটা চিষ্টেম কৰিব ল যে বেয়া ফটো
মানে এইটো চিষ্টেমত যদি মই কিবা কৈ আছো, এনে কেবনাব কাৰণে সিহঁতে মানে বনাই দিয়ে।
উম সেইটোয়ে যে ধৰি লওক অ, মই কৈছো এনেকুৱা নিউত ফটো এখন বা কেনেকুৱা সেইবোৰো মানে এ আই বনাই দিয়ে, কিন্তু সেইটোও যাতে বন্ধ হৈ যা- য় মানে সেনেকুৱা যদি নকৰে, সেনেকুৱা এটা যদি চিষ্টেম হয়। ভাল হয় ন আমাৰ। কাৰনে যে যদি এ- টো এইটো যদি বন্ধ হৈ যায় যে, আমাৰো এতিয়া আমাৰ টেনচন গোতে ন কোনোবাই ধৰি লওক মোক কিবা এটা কৈছে, মই সেই মানুহজনৰ চাগ কথা শুনা নাই সেই মানুহজনৰ মনত যেদি আহে যে তাইৰ পৰা মই বাদলা ল'ব লাগিব। ত, তাই, মই বেয়া ফটো এখন বনাই দি তাইক ব্লেকল কৰো সেইটো এটা মোৰ মনত ভয় থাকে ন আজালি জনেন আজি হৈয়ও যায় সেইটো পচিবল যে কোনোবাই বনাোৱা আজিকালি কিমান ফেক আইডি বনাই ইনষ্টাত তোমাৰ হেৰি তেনেকে ফেক আইডি বনাই বনাই ফটো আপলোড কৰে বা গুগলত ফটো আপলোড কৰে কিমান আছে আছে সেইবোৰৰ কাৰণে চাইবাৰ ক্ৰাইম আছে কিন্তু সেইটো হোৱা পৰিস্থিতিলৈ যাবই নালাগে ন সেইটো নহওঁতে সেইটো বন্ধ কৰি দিব লাগে
সেইটোৱে
াব ল যে আমি নিউ ফটো নবনাও বা বনাব নিদিওঁ সেনেকে সেনেকুৱা টাইপৰ
সিহঁতে মানে বনাই দিয়ে যে সেইটোোৱেইটো ভিজাল
নহয় আৰু সেইটো যতে ভাল ইউজেছ বিলাক আমাক ক'ব পাৰে সেইটো এটা ভাল হয় ন
উম
সেনেকুৱা হলে সেইটোোৱে আৰু দিয়া তেনেহলে আজিৰ কাৰণে ৰাখিছো বাৰে বাৰ লগ পাম আকৌ উম উম দিয়া